হেল্ল'। অ' অ' অ', কি কৰি আছে? চা
এনেই আছো।
অ' অ'।
তুমি? ভাল ভাল। তোমাৰ?
অ' মোৰ বৰ্তমান ভাল বেয়া মাজতে আৰু। অলপ কিছুমান আ গাতো অকমান এইকেইদিন বৰ বেছি ভাল নাই। কিন্তু বাকী তেনেকে ভালেই। অ' পিছে কি এ ভাত খালা ৰাতিপুৱা?
খালোঁ খালোঁ। তুমি খালানে?
অ' মই খালো। আজি পিছে কি আছিলে ভাতৰ লগত?
আজি আমাৰ মাছ আছিলে। লাওৰ লগত, জাতিলাওৰ লগত মাছ। মাছটো মই ইমান ধৰিব নোৱাৰিলো, কি মাছ জানো!
অ'। ডাঙৰ নে?
ডাঙৰ ডাঙৰ, ডাঙৰ। অ'।
তেনেহ'লে ৰৌ-বাহু তেনেকুৱাই কিবা হ'ব। কাঁইট বেছি আছিলে নে কম?
কাঁইট বেছি।
কাঁইট বেছি আছিলে যদি। নাই ৰৌ মাছ হ'ব, নহ'লে মিৰিকা। বা তোমাৰ, আ কমন কাপ তেনেকুৱা সৰু-সৰু মাছবিলাক হ'ব আৰু! অলপ সৰু যোনবিলাক চাইজত। অ' অ'। পিছে কেনেকুৱা লাগিলে মাছটো খাই? অকণ মানে সেই পুৰা মিঠা আছে নে অলপ মানে। মানে আৰু অলপ আ। বৰ বেছি সোৱাদ নথকা নিচিনা আছিলে বাৰু।
বৰ বেছি সোৱাদ নাই। হয় নেকি? অ' নহয় অলপ তেলীয়া কিন্তু! অ'।
অ' অলপ তেলীয়াই যদি, গ্ৰাছকাপো তেলীয়া থাকে। থাকে বাৰু অকমান ডাঙৰ- ডাঙৰবিলাক। অ' অ' পিছে তোমাৰ মাছ, চবতকে কোনটো মাছ খাই বেছি ই ভাল লাগে বা।
মোৰ মাছ কমল কাপটো ভাল লাগে
অ অ কমন কাপটো ভাল লাগে ন সেই ৰঙা থাকে যে অ অ। তাকে মোৰ ভালে লাগে বাৰু সেইটো খাই তোমালোকৰ সেইফালে সেই তোমালোকৰ ফিচাৰী আছে নি বাৰু গাও ফালে আছে তোমালোকৰ ঘৰতে আছে নি?
আছে ডাঙৰ নহয় সৰু উ ইমান গাজ কাপ আৰু হেৰি কমল কাৰাপ। তাৰ পিছত ধৰা উম মোৰ ডাঙৰ ডাঙৰ হয় যে গৰৈ মাছ এইব
অ
পুঠি মাছ এইবোৰ মেলি দিয়ে ডাঙৰ ডাঙৰ জা
অ অ অ উঠি
প্ৰাই গছ কাপ কমল কাপ দিয়ে তাৰপিছত। ৰৌ মাছ দিছেনে মায় আকৌ।
অ অ অ তাকে তাকে আগতে আমাৰ লখিমপুৰৰ যেতিয়া গাঁৱৰ ঘৰলৈ যাওঁ তেতিয়া কি বুলি কয় সেইফালে পথাৰৰ কিনাৰ মানে খাল এটা আছে এ সেই দানি বেছি কি হ'লে ফিচাৰীৰ পৰা বেলেগৰ ফিচাৰীৰ পৰা মাছবিলাক পুহি থাক হয় যোনবিলাক সেইবিলাক ইফালে অহা যোৱা কৰি থাকে কেতিয়াবা বানস পৰাা ওলাই পিনে তাৰপিছত আৰু তাকে সেইবিলাক দেখি কিনে হাতে দিয়ে তটাপকে ধৰি লওঁ আৰু আগতে অকমান যদি অ অ অ অকণমান যদি ধুনীয়া ক্লিয়াৰ হৈ থাকে মানে কি পানীখিনি চফা যে অলপ ধুনীয়াকে দেখি থাকে সেয়াৰ পৰা ওপৰৰ পৰা। তাৰপিছত আৰু যদি সুবিধা পাওঁ তেতিয়া হাতে দিয়ে ধৰি দিওঁ আৰু
অ
ঘ তাৰপিছত এ তুমি এনে মাছ মাৰিব গৈ পাইছানে নাই পোৱা নে অ তোমালোকৰ সেইফালে নদী পিছে তোমালোকৰ সেইডোখৰ পৰা কেনে গাঁৱৰ সেইডোখৰ পায় কেনে নদীখনে
খাল বিল আছে আৰু অ বিল আমাৰ খালদিও নাই
অঁ অঁ
কুন্দিল নগৰ নগাঁও বুলি কয় সেইখন গাঁওৰ ভালি আছে
অ অ অ
এখনেই গাঁও হয় মানে দুটা নাম আছে আৰু ইপাৰ সিপাৰ আৰু উ সখন বি আছে বি
হয় হয় বিল আছে ন অ তুমি তুমি তোমালোকে তালৈ এনেই যোৱানে এনেই সময় এনেই আৰু টাইম নাইম প পাছ কৰিবলৈ
তেনেকে মই গৈ পোৱাই নাই
গৈ পোৱাই নাই নক অ অ পিছে কি বুলি কয় এনেই তাত পুল আছে নে
মই নাজানো মই মোৰ বয়স কোৱা নাই মানে জানো আৰু যে বিল এটা আছে মানে মাছ ধৰে বুলি
পিছে তাৰ মাছখিনি খাই পাইছা নাই বেলেগ অহাতে হলে
বেলেগৰ হাতে অ তাতো কুচিয়া কুচিয়া পায় এবাৰ কুচিয়া আনিছিল নেকি আকৌ ডাঙৰ মাছ পাই দেই দদাই এজনে আনিছিল এবাৰ কিন্তু মই ইমান খিনি নাজানো বহুত দিনৰ আগৰ কথা
বহুত দিনৰ আগৰ কথা
তেতিয়া খাইছিলোঁ।
অ' অ' অ' পিছে তোমাৰ কুচিয়া খাই কেনেকুৱা লাগে?
কুচিয়া খাই ভালেই লাগে।
অ' অ' অ' তাকে কুচিয়াখিনি কিন্তু, কিন্তু মানে মাছেই হয় বাৰু কুচিয়া। কিন্তু খাই তাৰ সেইটো হেৰি অলপ টেষ্টটো বেলেগ আক'। অলপ মানে কি বুলি কয়, এইবিলাক কিছুমান শিঙি-মাগুৰ মাছবিলাক ওলাই যে কেতিয়াবা বৰ বোকাৰ ভিতৰত থকা সেই তেনেকুৱা লাগে তাৰ টেষ্টটো খাই পিনে, খালে। অ' সেই ডাঙৰ মাছবিলাকতকে আকৌ, বেলেগ লাগে আকৌ। মানে অকল চফা পানীত থকাখিনিতকে। অ' তাৰপিছত আৰু কি বুলি কয়, কুচিয়া। তুমি ধুই পাইছানি?
নাই পোৱা, মই মাছ মাৰি পোৱাই নাই। উম।
মই দেখিছো বাৰু, কি বুলি কয়! বোকা সেইবিলাকৰ পৰা এনেকুৱা, গোলবিলাক লৈ লৈ খুচি খুচি উলিয়ায়।
হয় হয়।
অ' অ'। তাৰপিছত কিছুমান ইউটিউবত ভিডিঅ' ওলাই যে, তুমি চাইছা চাগে! গাঁতবিলাকত যে কক ক ঢালি দিয়ে যে তাৰপিছত আৰু কি বুলি কয়, মটন এটা আছে যে মেনটচ বুলি কয় মেনটচটো ঢালি দিয় যে। তেওঁ মানে সেইখিনিয়ে মানে কি বুলি কয় ভিতৰৰ পৰা মানে ওপৰলৈ উলিয়াই আনে যে, মাছ
মই দেখা নাই কিন্তু।
অ' অ' অ'। কিছুমান ইউটিউবত ভিডিঅ' আছে তেনেকুৱা, তেহেতি মানে সেই কক কলা দি পিনে মাছ ধৰে।
হয় নেকি?
অ' কক ক'লাখিনি ঢালি দিয়ে। ওপৰত মেনটচবিলাক পেলাই দিয়ে। ফেন- ফেনখিনিয়ে মানে ভিতৰত থকা বস্তুখিনি ওপৰলে উঠাই দিয়ে। ইয়াত টোপাত বাহিৰলৈ উলিয়াই আনে। অ' অ'। পিছে আৰু আজি ৰাতিপুৱা কি, কি কি কৰিলা?
আজি ৰাতিপুৱা উঠিলো, দাঁত ব্ৰাছ কৰিলো। ঘৰ চাফা কৰিলো, কালো বৰষুণ দিছিল ন বহুত টানকে উম, তাৰপিছত পানী পৰি আছিলে, ৰাতি মই খিৰিকী এখন গৰমৰ কাৰণে এখন খুলি ৰাখিছিলো, পানী পৰিলে। ৰাতি দেৰটামান বজাত সাৰ পাইছো পানী পৰি আছে ৰুমত চাইডত কাপোৰ অলপ ৰাখিছো, মোক কাপোৰো তিতি আছে। তাৰপিছত মই মানে ডেৰটা বজাত আকৌ মানে ৰুমটো মানে পানী পৰিলে, মহাৰিছো। শী বন্ধ কৰি দিছো। ৰাতিপুৱা আকৌ দেখিছো বাৰাণ্ডাতো পানী মানে এচাকনি ম হেনেকুৱাতে পৰি আছে। চাফা কৰি দিলোঁ। তাৰপিছত ঘৰ-চৰ মানে চফা কৰি মেলি আৰু চাহ-তাহ খাই মেলি অলপ দেৰি বহিলো আৰু।
উ
উম।
তুমি পিছে?
মই ৰাতিপুৱা শুই উঠি ৰেগুলাৰ ৰুটিন। ৰুটিনটোৱ ফ'ল' কৰিলো বাৰু, আমাৰ ৰাতিয়ে বস্তুখিনি সুমিয়াই থৈ দিলোঁ বৰষুণ দিয়ে বুলি। পিছত তেনেকে একো নিতিতিলে অ' ৰাতিপুৱা মই দেৰিকে উঠোঁ, যিহেতু ম লাগে ৰ'দ ওলালে আৰু ধুনীয়াকে অ'। তাৰ পৰা, আৰু
কি কৰিছা তুমি এতিয়া বহি আছানে?
এতিয়া ফেনত ৰ'ব এনে
আহ।
উম।
গা বেয়া বুলি কৈছিলা নহয়?
গাটো তাকে অলপ ফেনত তলত থাকিলে ভাল লাগে যিহেতু গৰমো বেছি। এতিয়া দেখাই থকা হৈছে এতিয়া কিন্তু আজিকালি মানে- কি ক'বা আৰু এবাৰ বেমাৰ লাগিলে আকৌ ভাল নহয় নহয় এটা বেমাৰ যদি তুমি দেখা ব যোৱা তোমাৰ বেমাৰো ঢেই ওলায়। ত কৰি কৰি গৈ থাকিব তোমাৰ নতুন নতুন কে মানে বেমাৰ পাই পাই গৈ থাকিব। এতিয়া মোৰ গান হিমক কবিনৰ ৰঙা কোষবিলাক কম আছে নে কিয়ে নে ৰেড ব্লাড চেলবিলাক এতিয়া তাকে এ সেইটোতে লাগি আছো এতিয়া বৰ্তমান
উম।
হয় পিছে এনে বিশেষ একো বৰ বেয়াকে হেৰি নহয় কিন্তু গাটো কিবা এনেই দুৰ্বল দুৰ্বল লাগি থাকে। শুই থাকিব মন যায় হেৰি কৰিব মন নাযায় কাম একো কৰিব মন নাযায় তোমাৰ খোজ চোজ কঢ়িলেও অলপ মানে বেছি ভাগৰ লাগি যায়। কেইদিন তেনেকুৱা হৈছে মানে আগতকে মানুতো দুৰ্বল হৈ গ'লো।
আহ স আৰাম কৰা।
অ সেইটোয়ে আৰু এতিয়া এইকেইদিন সেনেকেই কৰি থাকিব লগা হৈছে।
দক তোমালোকৰ তোমাৰ কলেজো এতিয়া বন্ধ আছে। এক্জামৰ পছত অ। বাকী ৰিজাল্ট দিলে নে তোমাৰ?
ৰিজাল্ট তাকে ৰিজাল্ট যে দিয়া কথা আছিলে আজিলৈকে। কিন্তুচোন এতিয়ালেকে ওলোৱা নাই। চাব লাগিব আজি আজি নহলে কালি মানে দিব আৰু। অ অ পিছে বাকী তোমালোকৰ খুৰীহঁতৰ, ডাইহঁতৰ ভাল?
তোমালোকৰ মাহঁতৰ?
ঠিকে ভালে, স্কুল গ'ল খোৰিয়ে?
অ বন্ধ এতিয়া গৰম বন্ধ।
গৰম বন্ধ দিছে ন, তেনেহলে আৰু ঘৰটোত অলপ মানে অ মাত চাত শুনি থাকিব পোৱা যায় আৰু ন। অ অ অ, ঠিক আছে দিয়া তেনেহলে। বাকী হে ঠিক আছে ভালকে তাকে থাকিবলে চেষ্টা কৰিবা গৰম যিহেতু বহুত ময়ো থাকিবলৈ চেষ্টা কৰিম।
উম, নিজৰ কেয়াৰ লব লাগে আৰু আৰু আমাক উম। ইমান গৰম পৰিছে যিহেতু।